হেল্ল'
অ, কি কৰিছে?
অ, এই মই তোমাৰ এনেই বহি আছিলোঁ। তুমি কি কৰি
বাকী মই শুই উঠিলো, এক্সাইজ কৰিলোঁ। কৰি পেলাই। এইয়া অলপ চাহ অকন বনালো বনাই পেলাই খালোঁ খাই পেলাই এতিয়া বাহিৰত অকন বমি চবি, আপুনি কি কৰিলে
এ মও তোমাৰ এই বাহিৰতে আহি বহি আছোঁহি।
উম', ত ততে তল সিহঁতৰ লগত মানে মোৰ আলোচনা কৰিবলৈ ট্ৰপিক এটা আছিলে এইটো লগান আৰান চৰ্চা কৰো বুলি ভাবিলো।
অ', ভালেই কৰিলা বাৰু, কি ট্ৰপিক বা?
ধৰি লওঁক আমি এতিয়া বৰ্তমান সময়ত আহ যি ধৰণে মানে প্লাষ্টিকৰ ব ব্যৱহাৰ বিলাক দেখা পাইছো। ধৰি লওঁক প্লাক এ এতি প্লাষ্টিকৰ পানী বটলে হওঁক বা প্লাষ্টিকৰ কাপত চাহ খোৱাৰপা ধৰি প্লাষ্টিকৰ গিলাচ ব্যৱহাৰ কৰা। প্লাষ্টিক প্ৰতিটো বস্তুেৱে প্লাষ্টিক প্লাষ্টিক পলিথিন। এই বস্তু হ'লে মানে আহ আমাৰ পৰিৱেশতো বহুত ধৰণৰ খতি কৰিছে। আৰু প্লাছ আহ' পৰিৱেশ মানে পৰিৱেশ প্ৰতিটো পৰিৱেশৰ প্ৰতিটো এলিমেন্টছৰ ওপৰতে মানে বহুত খিনি প্ৰভাৱ পৰিছে। আ লগতে আৰু ইয় ইয়াৰ মানে সুবিধা সমূহক কি কি কাৰনে মানে কি কি ধৰণৰ সুবিধা হয়। কি কি সুবিধা দেখি পেলাই মানুহে ইয়াক বহুল ভাৱে ব্যৱহাৰ কৰিব ধৰিছে। যাৰ ফলত এতিয়া বৰ্তমান আমাৰ ইমান খিনি আহ প্ৰদূষন বা কিবা কিবি ক্ষেত্ৰত চবতকে আগতে ল'বলগীয়া হ'লে পলিথিনক আমি এ দোষ দিব পাৰো মানে কি কাৰণে মানে তেনেকুৱা হ'বলৈ পাৰিলে মানে। সেইটোৱই, সেই তেনেকুৱা ধৰণৰ কথাটো অলপ আপোনাৰ লগত আলোচনা কৰিম বুলি ভাবিলে।
অ', ভালেই কৰিলা ভালে কৰিলা আৰু দেই। তাকে এতিয়া তুমি চাবা দেই এতিয়া আমি যে পলিথিনটো যে কৰোঁ।
হয়, হয়।
প্ৰথম কথা আমাৰ পলিথিনটো তোমাৰ একদম মানে খুব ক'ম দামতে পায় হয়নে?
একদম সঁচা।
একদম তোমাৰ সেইটো খুব ক'ম দামত পায়, সেইকাৰণে মানুহবিলাকে সেই প্লাষ্টিকটোক বেছি প্ৰাধান্য দিয়ে। তোমাৰ সি সেই সেই একে ক্ষেত্ৰত যদি তোমাৰ ধৰি লোৱা এতিয়া প্লাষ্টিকৰ চকী এখন কিনোতে ইমান দাম নলয়। কিন্তু তুমি যদি কিবা কাঠৰ চকী এখন বনোৱা তেনেহ'লেতো তাত টো তোমাৰ দামটো বহুত পৰি যাব। আৰু অ', গতিকে সেইকাৰণে কি কৰে তোমাৰ মানুহ বিলাকে খুব ক'ম দামতে প্লাষ্টিকৰ বস্তুটো পাই যায়। সেইকাৰণে বস্তুটো লৈ আহে, আৰু এইটো সহজ লভ্য গ'ম পাইছা নাই, য'তে ত'তে পাই যায় মানে। সেইকাৰণে তোমাৰ কি হয়। তোমাৰ সেই প্লাষ্টিকটো মানুহে তোমাৰ ব্যৱহাৰটো বেছি কৰে। আৰু কি গ'ম পাইছেনে? প্লাষ্টিকৰ প্লাষ্টিকটো মানে বস্তুটো অকণমান আৰামদায়ক নিচিনা কিবা
আৰামদায়ক নিছিনা নহয়। ফেক্সিবোল ধৰা হয়।
অ', অলপ ফ্লেক্সিবলো হয় পটককৈ নাভাগেও, সেইকাৰণে কি হয় তোমাৰ মানে প্লাষ্টিকৰ ব্যৱহাৰটো বেছি কৰে। তোমাৰ আৰু কি হয় তোমাৰ প্লাষ্টিকত চেপ দিবলৈও অকণমান সহজ হয় যে।
উম হয় হয় হয়। এতিয়া ফৰ একজাম্পল মানে এতিয়া আপুনি ক'বলৈ গৈছে মানে যেনেকে আমি কাগজৰ বা অ' হেৰিয়াৰ এইটো কাপোৰৰ সেইটো দি মোনা বা থৈলাৰ ব্যৱহাৰ কৰো। তেনেহলে মানে তাত মানে অলপ প্ৰব্লেম জনক হ'ব পাৰে। কষ্টটো তাৰ বাঢ়ি যাব দামটো বাঢ়ি যাব। ত' অ' সেই ক্ষেত্ৰত মানে চবেই মানে প্ৰাধান্যতা দিয়ে। প্লাষ্টিকৰ থৈলা, মোনা, বস্তাই হৈ গ'ল বা কিবা হৈ গ'ল এভ্ৰিথিং। ত' প্লাষ্টিকৰ ওপৰতে গুৰুত্ব দিয়ে বা চকি এখনো যদি কাঠৰ বনাবলৈ যায় মিছ স্ত্ৰী খৰচৰ পৰা ধৰি কাঠ কিনা লৈকে বহুত খিনি এক্সট্ৰা খৰচ পৰি যাব। বিপৰীতে মানুহে সেই প্লাষ্টিকৰ চকীখন ৰেডিমেডকে ফাইভ হাণ্ড্ৰেড
অ' অ' অ' নিশ্চয় নিশ্চয়, আৰু আৰু এটা কি হয় গম পাইছা নাই, তোমাৰ মানে এতিয়া আমি যদি কাঠৰ বস্তু এটা বনাওঁ। গম পাইছানে? সেইটো আমাৰ প্ৰকৃতিৰ পৰা বস্তুখিনি যাব। গম পাইছা নাই? কিন্তু প্লাষ্টিকটো প্ৰকৃতিৰ বস্তু নহয়েই কিন্তু। সেইটো তোমাৰ আৰ্টিফিচিয়েল হয় সেইটো তোমাৰ তোমাৰ লেবত বনোৱা বস্তু মানে একদম বহুত কিবা কিবি কেমেলছ কেমিকেল-চেমিকেল দি মেলি সেইটো প্লাষ্টিকটো বনাই।
গতিকে সেইটো মানে কিবা প্লাষ্টিকটো তোমাৰ আনলিমিটেড নিচিনাকে বনাব পাৰে। গম পাইছা নাই? তোমাৰ যেতিয়াই মন যায়, যিমান লাগে যিমান পৰিমাণৰ লাগে সিমানখিনি বনাই দিব। কিন্তু ইয়াৰ পৰা এতিয়া তোমাৰ অপকাৰো হৈছে। গম পাইছা নাই?
বুজিছো বাৰু! তাকে সেইটোৱে যোনটো অপকাৰ-অপকাৰ হৈছে। মানে সেই অপকাৰটোৰ ওপৰতে মানে অ' ধৰি লওক মই সেইটো ধৰি লৈ পেলাই মই কুৱেশ্যন কৰিছিলো মানে আপোনাৰ কিয় এনেকুৱা হ'ব? পাৰিলে মানে বৰ্তমান এইখিনি প্লাষ্টিকৰ ইমান বনাই থকাৰ কাৰণে মানুহ এটাক ইমান বহুল ভাবে তাক ব্যৱহাৰ কৰিব ধৰিলে। যাৰ ফলত এতিয়া বৰ্তমান সি ইমান খিনি অপকাৰ সাধন কৰিব ধৰিছে। এতিয়া চাবচোন, সাগৰ এখন বা নদী এখনৰ যোনবিলাক এ কি বুলি কয়, দেবৰিজ বুলি কয় মানে তলৰ মল বুলি থাকে ন, সেইবিলাক চাব গলে বেছিভাগ আপোনাৰ গোটেই প্লাষ্টিকৰ বটল, পেকেটছ, এইবিলাক থাকেগে। এতিয়া সাগৰৰ তলত বেছি থাকে মানে ত' তাৰ গোটেই নদী-চদীত এইবিলাক লেতেৰা জাৱৰ থাকেটো, ত' গৈ কিনি সাগৰত পৰি যায়গে। ত' মেইন ৰেটিংছ ত' সেই সাগৰৰ পৰাহে লৈ পেলাই দিয়ে, কোনো ৰিচাৰ্চ কোনোবা ৰিচাৰ্চ কৰা মানুহে।
হয় হয়।
ত' তাত গৈ পেলাই তাত বস্তুখিনি জমা হয় থাকেগে ত' সেইখিনিয়ে মানে বহুত অনিষ্ট কৰিছে, এতিয়া সাগৰৰ তাত থকা জল-জীৱনৰ যোনখিনি ভাৰসাম্যতা সেই বহুত খিনি নষ্ট কৰিছে, দুই নম্বৰতে আমি সাগৰৰ কথা যদি বাদ দিওঁ। আমাৰ নিজৰ ঘৰতে এতিয়া সেই মাটিৰ ধৰা, ঘৰৰ আগৰ ফালৰ এনেকুৱা মাটিত যদি আমি ঠিকছে যদি পলথিন-চলথিন প্লাষ্টিকৰ বটল যদি পেলাই থওঁ। সেইবিলাক ফচিও নাযায় আৰু আ প্লাছ আ হেৰিও নহয় একো নহয়।
অ এইবিলাক মানে নষ্টই কৰিব নোৱাৰি গম পাইছা নাই এইবিলাক তুমি কোনো কাৰণতে নষ্ট কৰিব নোৱাৰা।
হয় হয় সেইবোৰ গৈ পেলাই কি হয় গৈ এতিয়া আহ আপোনাৰ প্লাষ্টিকৰ পলিথিনটোৰ কাৰণে বা বটলৰ কাৰণে সেইবোৰ বাই চান যদি আপুনি জ্বলাই দিলে, জ্বলাই দিলে সেই তাৰ পৰা কি আ উম আম এ লেতেৰা গেছ ওলাব সেইখিনি বায়ু প্ৰদূষন কৰিব বা আপুনি যদি থৈ দিছে ঠিক আছ
উম।
ত মাটিতে পেলাই থৈ দিছে বা গাত খান্দি পুতি থৈছে সেইখিনি কি কৰিব মাটিৰ যোনটো গুনা গুন আছিলে মাট টিৰ যোনটোৰ উৰ্বৰতা শক্তি আছিলে সেইটো নষ্ট কৰিব বা পানীত যদি পেলাই দিছে। টো পানীৰ যোনটো জল আম আ জলৰ যোনখিনি জীৱন জলৰ জীৱনৰ যোনখিনি ভাৰসাম্যতা সেইবোৰ বেয়া হব এতিয়া মাছ - চাছ এইবিলাক এ মানে এইবিলাকৰ অ' মানে পানীত যোনবোৰ বস্তু থাকে অনিষ্ট সাধন হ'ব। ত' সেইকাৰণে মানে উহ এ মই চাইছো মানে প্ৰতিটো ইয়াৰে মানে কোনো এটা ভাল দিশ নাই মানে চাব গলে।
নাই মানে কি হৈছে তোমাৰ এতিয়া আমাৰ যি এতিয়া প্ৰকৃতিৰ প্ৰদূষণবিলাক হৈ আছে ধৰি লওক বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আৰু মাটি প্ৰদূ্ষণ। এই তিনিওটাৰে যদি তোমাৰ মূল উৎসটো কি এই প্ৰদূষণৰ মূল কাৰণটো কি বুলি যদি কওঁ তেনেহলে আচলতে আমি এই প্লাষ্টিকটোৱে প্ৰথমতে আহিব গম পাইছা এতিয়া প্লাষ্টিকটোৱে মানে তোমাৰ প্ৰদূষনৰ ক্ষেত তত ইমান ডাঙৰ এটা ভূমিকা পালন কৰি আছে।
বহুত ডাঙৰ ভূমিকা পালন কৰি
অ' গতিকে আমি সেই প্লাষ্টিকটো য যদি আমি কম ব্যৱহাৰ কৰিব পাৰোঁ গ'ম পাইছা নাই? তেনেহলে তোমাৰ লাভ হ'ব। কিন্তু এতিয়া আমাৰ এই পৃথিৱীখনত গোটেই পৃথিৱীখনত যিমানখিনি প্লাষ্টিক আছে সেই প্লাষ্টিকখিনি তোমাৰ টো এতিয়া তোমাৰ চফা কৰাটো মানে অকণমান বহুত টান হৈ পৰিছে গ'ম পাইছা নাই? কঠিন হৈ পৰিছে। এতিয়া তোমাৰ সেই মাটিৰ তলতে কিমান তললৈকে প্লাষ্টিকে আৱৰি আছে তোমাৰ সেইটো ধৰিবই নোৱাৰে গম পাইছানে নাই?
এ এতিয়া তোমাৰ প্লাষ্টিক কিমান বছৰৰ পৰা চলি আছে বহুত বছৰৰ পৰা চলি আহিছে নহয় প্লাষ্টিক।
হয় হয়।
এই আমি তোমাৰ সৰু থকাৰ পৰাই আ আমি প্লাষ্টিক দেখি আহিছোঁ। তাৰ আগৰ পৰাই চলি আহিছে প্লাষ্টিক গ'ম পাইছা নে নাই? এতিয়া সেই তেতিয়াৰ পৰা তোমাৰ এতিয়ালৈকে তোমাৰ কিমান প্ৰদূষণ হৈছে কোৱা সোন তুমি? এতিয়া, এতিয়া চাবাচোন তুমি এতিয়া তুমি যদি মাটিত তুমি গছপুলি এটা ৰোৱা নহলে গছ পুলিটো তোমাৰ কেতিয়াবা যে মৰি থাকে
হয়।
তাৰ কিছুমান কাৰণ প্লাষ্টিকো হ'ব পাৰে, ধৰ যদি তোমাৰ সেই মা টিৰ তলত যদি তোমাৰ প্লাষ্টিক সোমাই আছে গম পাইছানে এইটো গছৰ শি পাডালটো তোমাৰ প্লাষ্টিক ফালি যাব নোৱাৰে। গ'ম পাইছা নাই সেইকাৰণে কি হয় তোমাৰ অ' সেইটোয়ে গছৰ পুলিটোৱে তোমাৰ একো নাপায়, তোমাৰ পানীও তুমি অঁ পানীও ল'ব নোৱাৰে পানীও শুহিব নোৱাৰে আৰু শিপাই তোমাৰ মাটিখিনিকো ধৰিব নোৱাৰে। সেইকাৰণে কি হয় তোমাৰ একো তাত তাৰপৰা একো অঁ মানে তোমাৰ পুষ্টিও নাপায় সেইকাৰণে তোমাৰ কি হয় লাষ্টত গৈ গৈ পুলিটো মৰি থাকেগে।
তাৰপিছত গছ গছ গছনিবোৰ তেনেকে এ ধ্বংস হয় তাৰপিছত তে আমাৰ পৰিৱেশৰ বহুত ক্ষতি সাধন হয়।
ক্ষতিসাধন হয় হয় হয়।
তাৰ এ ইয়াৰ মানে চাবলৈ গলে আপুনি যেনেকে কলে এইয়া পলিথিনৰ বা প্লাষ্টিকৰ মানে যোনবিলাক বেয়া দিশ সেইবিলাক মানে বহুত বেছিয়ে মানে, এতিয়া সেই জীৱ জন্তু গোটেই মানুহ প্ৰকৃ প্ৰকৃতিৰ মানে যিমান বস্ সবকে অনিষ্ট সাধন কৰিছে গছটো এনেকে ধৰি, আনকি তাৰ লগতে চাওঁক চাবলে গলে আমি চাব দেই আমি যে মানুহে যে আ প্লাষ্টিকৰ বটলেদি‌ যে পানী যে খাওঁ যে
হয় হয়।
সেইটো দেখে সেইটো কে
সেইটো মই তোমাৰ সদায় অনুভৱ কৰো, গম পাইছা নাই কথাটো? তোমাৰ ই এতিয়া কি হয় তোমাৰ চাবাহো সেই দোকানবিলাকত আমি যিবিলাক পানী বটল কিনো সেইবিলাকক সেই বটল বিলাকক কোৱা হয় ওৱান টাইম ইউজ বটল বুলি কয়। মানে সেইটো অকল এবাৰ ইউজ কৰিব পাৰি, গম পাইছ নাই? কিন্তু মানুহ বিলাকে কি কৰে সেইটো অকল এবাৰ নকৰে কিন্তু, সেইটো পানী খোৱাৰ পিছত কিছুমানে তোমাৰ পেলাই দিয়ে, কিন্তু কিছুমানে কি কৰে তোমাৰ বেগত ভৰাই ঘৰলে লৈ আহে। সেইটো আকৌ তোমাৰ তাত আকৌ গৰম পানীও দি মেলি খাব ঠাণ্ডা পানীও দি মেলি খাব, কিন্তু বটলত দি লিখা আছে ওৱান টাইম ইউজ, গম পাইছা নাই? গতিক সেইটো অকল এবাৰ ইউজ কৰিব পাৰি, মানে এবাৰতকে যদি বেছি ইউজ কৰে কি হ'ব সেই বটলটোৰ যিখিনি যিহেতু বহুত পাতল ন, সেইটো তোমাৰ বটলৰ যিবিলাক কেমিকেল বিলাক থাকে কেমিকেল বিলাক পানীৰ সতে মিক্স হৈ আমাৰ স্বাস্থ্য হানি কৰিব পাৰে। এতিয়া তাতকেও ডাঙৰ কথা আমি মানুহ বিলাকে টো প্লাষ্টিকৰ বটলতো গৰম পানী দি খাওঁ গম গম পোৱা নাই। কিছুমানে চাবাচোন একদম পোৰা গৰম পানী উতলা পানী প্লাষ্টিকৰ বটলত ঢালি মেলি সেইখিনি তাত ঠাণ্ডা কৰিবলে দিয়ে, সেইটোতো এ এটা বহুত ডাঙৰ কথা গম পাইছা নাই? সেইটো এটা বহুত ডাঙৰ বিপদ হ'ব পাৰে। প্লাষ্টিকৰ বটলটোত পানী ভৰাই দিয়াৰ লগে লগে কি হ'ব তোমাৰ? গৰম পানী ভৰাই দিয়াৰ লগে লগে কি হ'ব প্লাষ্টিকটো গলিব। তাত তোমাৰ যিবিলাক কেমিকেল আছে বেয়া বেয়া কেমিকেল আছে সেই কেমিকেল বিলাক ওলাই মেলি তোমাৰ কি হ'ব সেই পানীৰ সতে মিক্স হ'ব, আৰু যে তিয়া আমি সেই পানীখিনি খাম তেতিয়া আমাৰ স্বাস্থৰ হানি হোৱাৰ লগতে কি হ'ব তোমাৰ বহুত ডাঙৰ ডাঙৰ বেমাৰ হ'ব পাৰে, উদাহৰণস্বৰূপে কেঞ্চাৰ গম পাইছে নাই? যাৰ কোনো তোমাৰ এই এতিয়ালৈকে বৰ্তমানলৈকে একো ঔষধহে ওলোৱা নাই। ইলাজে ওলোৱা নাই গম পাইছা, গতিকে সেই সিমান ডাঙৰ ডাঙৰ বেমাৰ হ'ব পাৰে।
মই আপুনি কোৱা কথাটো বুজি পাইছো, মই এনেকুৱা মই যে কৈছো কথাটো মই আগতে কেতিয়াবা এনকুৱা কথাটো অনুভৱ কৰিছো যিহেতু মই মানে চাইছো, এতিয়া ধৰি লওক আমি কবালৈ যাওঁতেনে মানে পানী বটল এটা হাতত লৈ গলো যেতিয়া মানে পানী বটলটো ৰ'দ পৰে মানে- ৰ ৰ'দত থৈ দিওঁ মানে পানীটো অকমান গৰম হৈ যায়, ত এদিন মানে আমি বা মানে গাড়ী- খনত গৈ আছিলো, তাত মানে আগত মানে ৰদ পৰি আছিলে গাড়ী- ত তাতে মানে পানী বটলতো থৈ দিলো, ফ্ৰিজ পানী আছিলে ত' ৰদ পৰি পৰি মানে গৰম হৈ গ'ল। অলপ মানে কুহুমীয়া টাইপৰ গৰম হৈ গ'ল আৰু। বটল টো গৰম হৈ আছে। ত তাৰপিছত মই বোলো গৰম হৈ আছে! ত সেইটো মই অকমান খাই দিওঁ বুলি এনেকে অঁ পানী অকমান খাই দিছো, ত তেতিয়া মানে মই তাৰ পৰা সেই প্লাষ্টিক- প্লাষ্টিকৰ গোন্ধটো পাইছো মানে, এটা গেছ ওলাইছে। ত তেতিয়াই মই মানে- বা মই বুজি পাইছো অঁ' এইটো অঁ'এইটো দেখোন- আমাৰ কাৰনে বহুত হানিকাৰক, প্লাষ্টিক পুৰিলে যেনেকুৱা গোন্ধাই মানে অঁ' তেতিয়া এই- তেনেকুৱা গোন্ধ পাইছো, এতিয়া মই মই এনেকুৱা লাগিছে যে মই প্লাষ্টিক- পোৰা সেই ধোঁৱাটো খাই আছো তেনেকুৱা লাগিছে। তে সেই তেতিয়া মই বুজি পাইছো এইটো আমাৰ পেটলৈ গৈছে বুলি।
উম, তাকে এতিয়া তুমি সেই সেইটোতো চোৱা তুমি প্লাছ- ষ্টিকৰ বটলটোত পানীটো খাইছা তুমি অনুভৱ কৰিছা হয়নে নহয়? তাকো- ৰ'দৰ পোহৰত গৰম হৈছে, কিন্তু আমি যে যিবিলাক ডিচপ'জেবল গিলাচত- আমি চাহ খাওঁ-
উম'
সেইটো তুমি কি বুলি ভাবা? এতিয়া সেইটো কিমান ভাল আমাৰ শৰী-